অ
অ হ কোৱা
কি খবৰ?
ভালেই তোমাৰ উম কি কৰি আছা খালো খালো এই ভাত খালো ডাইৰেক্ট
অ মইও ভাত খাই কেনে আছো আৰু অ এচাইনমেন্ট আৰু কিবা কিবি আছে বাৰু লৃইক কাৰণে
অ তাকে মোৰো ধেৰে লিখিব আছে লিখাই হোৱা নাই।
অ কি কি এছাইনমেণ্ট দিছে অ
এছাইনমেণ্টটো আমাৰ এনেকে অ এম এছ এনৰ ডিউটি হৈ আছে যে তাৰেই এছাইনমেণ্ট আছে ধেৰ। মানে কেচ স্তাদি কেচ প্ৰেজেনডি ধেৰ লিখিব আছে।
অঁ অঁ
আছা
বাকী লিখা হ'ল নে নাই কিয়া প্লেন
চাবমিট কৰিলোঁ।
অ
বন্ধ ন
অ বন্ধ আজি।
উ অ অ ৰাখি ঘৰ যোৱা নাই মৰমৰ কাৰনে।
হা।
ঘৰ ঘৰত যোৱা নাই ঘৰত?
নাই নাই হেৰিত যাম কি কয় চামাৰ ভেক্যন জুলাই।
অ অ অহা মাহত দিব ন?
আহ কিমান দিন দিব তোমাক আকৌ?
দিন।
অ আমাৰো দহ দহ দিন মানে দিব আৰু কিবা কৰে কম হ'ব পাৰে।
বৰা মান কি কি কৰে ন ঘৰ কিবা চেলিব্ৰেট কৰে নে?
অ মানে হেৰি নামাজ পঢ়ে।
অহ অহ।
গাওঁত হেৰিত মানে পইচা তুলি কেনে এনেকে খানা খায় আৰু।
অ।
ডাঙৰকৈ।
অ ঘৰতটো হৈছে চাগে গাঁৱত?
অ আজি হৈছে আজি মানে সেই কি কয়- চাউলৰ কিবা চিনি বুলি কয় আৰু খিচিৰি টাইপ সেনেকে বনাই। বনাই কিনি গধূলি দিব আৰু চবকে। তাৰ পিছত আৰু কোনো বা দিনাখন ৰবিবাৰ মানে কিজানি আৰু খানা খাব ডাঙৰকৈ। এনেকে মানে কৈ আছে কিবা কৰে কিন্তু প্ৰত্যেকবাৰে খায় আৰু। উম'
ইমান গৰম ন'হ আজি?
অ আমি আৰু ছেকেণ্ড ফ্লৰত থাকো নহয়। আৰু বহুত বেছিয়ে গৰম।
ৰুমটো তাত গৰম হৈ থাকে।
অ।
কাৰেণ্টটো নাই ডিছতাপ দি থাকে। গা পা ধোৱাই নাই ধূম ৰবা লাহেকে।
কাৰেণ্টটো মানে যাই থাকে আহি থাকে ৰাতি গৈছিল।
অ আমাৰো এনেকেই দিছে। জাপি থাকে অশান্তি লাগে গৰম দিনটোত।
উম' তাকেই টো বাকী এ' আজি- যাব নিদিয়ে বাহিৰত।
যাব টো- ইয়াত দিব চাগে মই হে যোৱা নাই ক'তো নাযাওঁ ইমান গৰমত ওলাই যাব মন নাযায়।
অ অ তাকেটো বহুত ৰ'দ।
উম' আৰু এনেকে ছুটিও নাপাওঁ মানে। এদিন ছুটি পালে আৰাম কৰিব মন যায় আৰু ৰুমতে।
উম' আৰু কালি লৈ- নটা পৰা আছে ন' ক্লাছ? কিন্তু সেই চান্দে দিনতো বহুত বৰিং লাগে।
উম' তাকে।
বেংক বন্ধ আছে।
তাকে। অ বেংকত মোৰ ফোন নাম্বাৰ চেঞ্জ কৰিব লগা আছিলে।
অ কিমান দিন হ'ল দেৰি হোৱা?
এ' বহুত দিনে হ'ল এমাহ মানেই হ'ল।
অঁ।
দিগদাৰ হৈ আছে ঘৰতো এতিয়া যাব লাগিব নহয় দিগদাৰ হ'ব তেতিয়া আৰু মোৰ।
উম'।
কেচ পইচা থলেও হেৰাই হেৰাই যায়।
অঁহ তাকে। আজি কালি টো চ'ব অনলাইনে নহয়।
তাকেই তো। মানে-
দিগদাৰ হয় অলপ। মোৰো মাজতে- ফোন পে টো মানে বন্ধ হৈ আছিল। কিবা- বেংকৰ কিবা হৈ আছিল। তাৰিছত আৰু নিজে, নিজে ভাল হ'ল। নহলে মই ঘৰত গ'লে কি হৈ আছে আপডেট কৰাৰ কথা আছিল আৰু।
অঁহ অঁহ
ঠিকে আছে আৰু।
উম' মইও তাকে কৰিব লাগিব।
উম' তাকে। দিউটিৰ ক'ত কথা হ'ল?
ডিউটি লাষ্ট ৰিজাল্ট হলে।
অ
তাৰছিত এতিয়া। জি এম চি এচত হ'ব নেকি তাতে হোৱাৰ কথা আছে। ইমান তলৰ ডটি হৈ গ'ল কিবাৰিছিলে ভালে লাগে দূৰ ইমান বহুত দূৰ কিন্তু
অ আমাৰো এইফালে অ। দূৰে হৈ দেখোন দুই তিনি ঘণ্টামান লাগে।
অ অ তোমালোকৰটো সেইফালে ন।
আমাৰো সেইফালেই। বাকী একলেন আহ নোযোৱা নেকি?
এই নোৱাৰিম ইমান পইচা প প্চা।
আহ।
অ। আহ চামাৰ ভেকেচনতে যাম আৰু। আচ্ছা বেদফাষ্ট কি দিলে।
নাই আমিতো আমাকতো ভাতে দিয়ে ৰাতিপুৱা। কোৱা আমি অ আলু পিটিকা আৰু দালি নেখাছো আৰু।
কি কৈছিলা চামাৰভেকেচন অ চামাৰ ভেকেচন।
অ বেছি। দিনটো নিদিয়ে ন দহ দিনতে আৰু কেনেকে ঘূৰা ফুৰাও নহয় কিজানি ইমান ন ঘৰত থাকোতে যায়।
এ নহয় তাকে ঘৰ যাওঁহে, দহ দিনতো কেতিয়া পাৰ হৈ গমেই নাপায়। খাওঁতে খজ উ ধোতে অ তাকে। ত যাওঁতে এদিন আহোতে এদিন মোথতে দুদিন তেনেকেই ৱেষ্ট হয়।
উম!
বাছতে গোটেই দিনটো।
তাতে আৰু এইবাৰ কি শ্বিলং যোৱা কথা আছিল ন।
অ শ্বিলং যোৱা কথা হৈছে লগৰখিনিৰ লগত। কিমান দূৰ হৈ গৈ আৰু প্লেনিংটো। মানে চিঞৰে হৈ আছে যোৱা এইবাৰ।
অ অ হ'ব দিয়া হলেও আৰু। কি কয় কাপোৰ চাপোৰ কিনিলানে নাই।
কিনা কিনিব লাগিব লাহেকৈ লাহেকৈ মানে কি টাইমেই নাই দেখোন আৰু।
অ আহিলে দেখোন।
তাকো জুলাই টো ফাৰ্ষ্ট উইক মানতে কিনিম চাগে কাৰণ। পৰা আমাৰ পৰীক্ষা হব। হয়তো আকৌ প্ৰেক্টিকেল এক্সাম -চেক্সম হয় ডাইৰেক্ বন্ধ দি দিব।
অ প্ৰচিজাৰ লিখা হ'ল নেকি?
প্ৰচেজাৰ নাই লিখা মই। মাত্ৰ দহটা ন চৈধ্যটা লিখিত থৈ দিছিলো।
আহ কেইটা দিছে।
তেইশটা মান দিছে ইমান একেলগে। এটা চাবজেক্ট কৰে এন এল
অ আমাৰো সিমান মানে লিখা বাৰু হ'ল। কিন্তু তথাপি আৰু যোৱাবাৰো আমি ফাৰ্ষতিয়েৰট ইমান লিখিলো তাৰপিছত একোৱে নহ'ল দেখোন আৰু।
আমাৰো এইটো।
চায় নহয় এক্সটাৰ্নেলে।
উম নাচাই এনেই দুুনীয়া ইমানসোপা লিখা কৰাব। পাছত নাচাই আৰু সিহঁতে এনেই ওপৰে ওপৰে চাইনটো কৰি মেলি থৈ দিব।
উম। তাকে তো।
উম।
যোৱাবাতো একদম আৰু মই প্ৰেক্টিকেল ভালকে নাজানো মানে। এ, যেতিয়াান প্ৰেকটিকেল লয় আৰু তেতিয়া
মোৰো, মোৰো সেই অ ভাইবটো বৰ খেলি-মেলি হৈ যায় মোৰ।
ভয় লাগে।
উম, উম, অ, অ 'তাকেই তাকেই।
তে মানহ যোৱাবাৰো এক্সাৰটো একদম পুৰা। কিবা হৈছিল আমি প্ৰথম আছিলো নহয় কিবা।
অ, অ, অ। ফষ্ট ৰোল নাম্বাৰ থাকিলে সেয়ে দিগদাৰ। হেল্ল', হেল্ল'। হেল্ল'। হেল্ল' হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। অঁ।